কি কৰিছা।
এনেই আছো তুমি।
অ ময়ো এনে আছো চাহ তাহ খালা।
অহ যাহ তাহ খালো তুমি খালানে।
উম নাই খোৱা খাম আৰু অলপ দেৰিকে।
হয় নেকি অ। দুপৰীয়া ভাত চাত খালানে।
অ দুপৰীয়াও ভাত চাত খালো তুমি খালা।
অ ময়ো খালো কিহৰ লগত খালা তুমি।
মই দালি ভাজি এনেকোৱাই তুমি।
এনেকোৱাই মোৰ দালি ভাজি কণী আমলেট বনাইছিলো।
অ অ কতো জানাই আজি।
নাই যোৱা। এনেই আছে ঘৰতে বতৰটো অলপ। বেয়া।
অ বৰষুণ দি আছে সেইটো কাৰণে যোৱা নাই ন।
অহ।
উম অ ময়ো সেইটো। কাৰণে যোৱা নাই প্লেন আছিলে এনেই যোৱাৰ। ওলাই কিন্তু অ ফ্ৰেণ্ড বোৰে কৈছিলে এই খামৰেগা। যাম বুলি। তাৰপিছত বৰষুণ দিন। দিলে যে। সেইটো কাৰণে নগ'লো আৰু উম। বৰষুণত যাব নোৱাৰে ৰাস্তা চাস্তা বেয়া হৈ থাকে যে উম উ উম।
আকৌ বেছি ৰ'দ দিলেও ভাল নালাগে।
অ বেছি ৰ'দ দিলেও ভাল নালাগে।
কোৱা আজি কিয় টপিকত কথা পাতিবা তো।
আজি অলপ বিহুৰ বিষয়ে পাতো ব'লা।
অহ ঠিক আছে।
হা। তুমি এনে আহ বিহু কোনটো বিহু ভাল পোৱা। বহাগ বিহু, মাঘ বিহু, কাতি। বিহু কোনটো?
মইতো উম বিহুটো বেছ। বেছিভাগ বহাগ বিহু ভাল পাওঁ। আৰু তাৰপিছত। ভোগালী বিহু বেছি ভাল পাওঁ।
উম ভোগালী বিহু অ।
আৰু ৰঙালী বিহু। আৰু আমাৰ ছো। যে সেইদিনা মানে আ। ৰাতি ভেলাগৰ। ভেলঘৰ বনাই ভেলাঘৰ খাই নহয় তাৰ কাৰণে বেছিকে ভাল পাওঁ আৰু। পিঠা চিঠাও বনায়। এ পিঠা পোৰা। খাবলৈ বৰ ভাল লাগে। তোমাক বেছি। কোনটো বিহু ভাল লাগে?
মোকো ভোগালী বিহুৱে ভাল লাগে। তাতে আৰু। হেৰি ভেলাঘৰতটো হেৰি ৰাতিটো চুৰ কৰিব যায় যে।
হহ হ হ।
সেইটো মানে সেইটোতো নিয়মে দিয়াচো। অঁ, উম ত সেইটো সেইটো ভাল লাগে আৰু খ খাব পাওঁ। ধুনীয়া ধুনীয়া বস্তু পিঠা চিঠা ত ভাল লাগে উম বহাগ বিহুতো।
বহাগ বিহুত বহাগ বিহু ভাল লাগে। বহাগ বিহুৰ বেছি। কি ভাল লাগে তোমাক।
অ এই প্ৰগ্ৰামবোৰ চাবলে।
অঁ, বহাগ বিহুত। প্ৰগ্ৰাম বোৰ চাবলৈ ভাল লাগে। আহ। তুমি সেনেকুৱা প্ৰগেম তুমি আহ পাৰ্টিচিপেত কৰা নে?
অ আগতে কৰিছিলো সৰুতে এ হেৰি নাচিছিলো লালুং যে সেইটো অ না ছিলো তাৰপিছত এতিয়া উম এ এতিয়া আৰু ডাঙৰ এতিয়া ডাঙৰ হলো আৰু এইবিলাক মন নাযায় অকল চাবলৈ যাওঁ আৰু।
হয় নেকি? অ এতি প্ৰগ্ৰাম সেইটো একো সেইটো নকৰা মানে।
অ অ নকৰো। বল চাব যাওঁ গান শুনিব যাওঁ।
অ অ সেইটোয়ে ভাল লাগে লাষ্ট তেওঁক আ আ জুবিন দাৰ প্ৰগ্ৰামটো চালা নে?
অ লাষ্ট টাইম ক'ত বা আছিলে মই নগলোৱে নেকি?
বেলতলাত আছিলে।
অ বেলতলাত আছিলে ন নগলোয়ে। অলপ বেলতলা দূৰ হৈ যায় ন আমাৰ ইয়াৰ পৰা ত আৰু আমি আৰু ছোৱালী মান ওলাব নোৱাৰো নহয়।
অ ময়ে যাওঁ, অ ময়ে যাওঁ যাওক আছিলো এতিয়া এ তেতিয়া আকৌ বৌ বৰষুণ বতৰে আছে।
অ বিহুতো বৰষুণ দিবই আৰু। জুবিন দাই যদি গান গায় তেতিয়াতো আৰু বৰষুণ দিবয়ে।
আৰু মানুহৰ যিহে ভিৰ বাপৰে বাপ নকবা মানে এইটো মোবাইলত চাইছিলো এই বাপৰে বাপ আৰু তাৰোপৰি বৰষুণ বত তৰ যোৱাই নহ'ল।
বৰষুণ দিবই বিহুত।
উম আৰু তোমাৰ কি বোলে বিহু এইটো ভোগালী বিহুৰ কোনটো পিঠা বেছিকে ভাল লাগে?
অ মোক এইটো মোক পিঠা শুকান পিঠাটো ভাল লাগে আৰু নাৰিকলৰ লাডুটো ভাল লাগে আৰু।
হয় নেকি? মোক তিল তি তিলৰ লাৰু বেছিকে ভাল লাগে আৰু শুকান পিঠাও ভাল লাগে।
অ, শুকান পিঠাটো ভাল লাগে। শুকান পিঠা তোমাৰ তিলটো ভাল লাগে নে নাৰি কলটো ভাল লাগে?
অ মোক তিলটোৱে ভাল লাগে আৰু নাৰিকলো ভাল লাগে নাৰিক লাৰুও ভাল লাগে। কিন্তু বেছিকে তিলৰ লাডু তিল লাৰুটো বেছিকে ভাল লাগে। তি প আ
হা হা, তিল খাই ভাল পা মানে তুমি?
তুমি ভাল পানে তিলৰ লাৰু?
আচ্ছা। অ তিলৰ লাৰু ভাল নাপাও মই না খাওৱে বিহুত দিলে মানেও মই বেলেগক দি দিওঁ আৰু তাৰ পৰা মই আৰু হেৰি পিঠাটো লৈ লওঁ।
নাৰিকল। অ মই তিলৰ ভাল পাওঁ। তিলৰ পিঠাও ভাল নাৰিকলৰো ভাল পাওঁ। আৰু তাৰপিছত বনাব জানে নে? তুমি?
অ জানো। বনাব জানো। অ, হুম?
বনাব জানা তুমি
অ এইটো শুকান পিঠাটো, নাৰিকলৰ লাড্ডু তাৰপিছত উম এ এই এই দুটাই জানো আৰু বাক বাকীবোৰ নাজানো। এনে চাইছো মাহঁতে বনায় চুঙাত দিয়া পিঠা বনাই যে টো অ চুঙাত যে দি দিয়ে, উম সেইটো আৰু এটা কয় যে জেং পিঠা বুলি
জেং পিঠাৰ নামটো শুনিছো, কিন্তু নামটো শুনা নাই মই। খাই হব খাই নাই নাই। শুনা নাই।
খাই পোৱা নাই নেকি?
আৰু নামেই শুনা নাই চাগে খাই পোৱা নাই চাগে।
অ এ হেৰি চাউলৰ গুৰাত দি হেৰি কৰে আৰু প্ৰথমতে অ গুৰৰ হেৰি পানীত অ মিহলাই লয় তাৰ পিছত হেৰি কৰে ভাজে।
অ
উম ভাজি কে অ উ তেলত নাভাজে এনে হেৰিত দি দিয়ে আৰু তটাৱাত দি কেনে ওলাই ওলাই কিনে সিটোত যেতিয়া মানে তুমি খাবা তেতিয়া মানে ভাজি ল'ব লাগে আৰু তেলত দি।
হয় নেকি?
সেইটো মানে সেনেকুৱাই ষ্ট ৰু কৰি ৰাখিব পাৰে আৰু বনাই বনাই। আৰু যেতিয়া খাবা তুমিয়া তেতিয়া তেতিয়া মানে তেলত ভাজিব পাৰি।
হয় নেকি? অ মই তেনেকুৱা পিঠা খাই পোৱা নাই মানে মই খোৱা নাই সেনেকুৱা উম আৰু সেনেকুৱা খাই পোৱা নাই কেতিয়াবা খুৱাবাচোন।
অ অ ঠিক আছে হ'ব দিয়া বিহুত আহিবা তেতিয়া খুৱাম দিয়া।
অ ঠিক আছে দিয়া আৰু কি বোলে তোমাৰ বেছিকে ভাল লগা পিঠাটো বনাই কি আছে?
হা এইটো শুকান পিঠাটোৱে ভাল লাগে বনাই অ। ইজিয়ে আছে সেইটো অকল গুড়াটো খুন্দিলে হ'ল তাৰ পিছত আৰু উ টাবাত বনালে হ'ল আৰু। নাৰিকল উম যি দিয়া আৰু তুমি তিল দিয়া সেনেকে উম মাজত যে নাৰিকল দিয়ে যে।
অ প্ৰত্যেক বিহুতে পিঠা বনোৱা নে?
নবনাও এই যোৱা বছৰ নবনালো।
হয় নেকি আহ? পিঠা বনাব তোমাক ভাল লাগেনে?
উম ভাল লাগে। ইমান ভাল নালাগে আৰু অলপ টাইম বনালে ভাল লাগে ইমান খোপা বনালে মই বনাব নোৱাৰো মই। অ দুটামান বনাব পাৰো আৰু যেনেকে বিহু বুলি এক্সাইটমেণ্ট থাকে ন। যে বনাম পিঠা বনাম ত সেইটোয়ে সেইখিনিয়ে এক্সাইটমেণ্ট সত্তম হ'লে আৰু বাকী বনাব মন নাযায় আৰু।
হয় নেকি? এই মই নাজানো এনেই বনাওঁতে লাৰু বনাই দিছে- ছিলে একবাৰ বাইদেউও বনাইছিলে পিঠা তেতিয়া লাৰু পৰত গুল গুল কৰি দিছো। আৰু গৰম গতে সেইটোৱেই কৰিচো।
ছিল বাকীতো সেইবিলাক ভাজা চজা গ কৰা নাই?
হ সেইবোৰ নাজানো নাই এনেকুৱা পিঠা বনাই পোৱা নাই। খায়ে ভাল লাগে বেছিকেতো আহ বনাই কি ইমান সেইটো অ।
আৰু ভেলা ঘৰ বনাই পাইছা নে নাই?
অ ভেলাঘৰ বনাইছিলো সৰু তে বহুত বনাইছিলো। ভেলঘৰ সৰুতে বহুত বনাইছিলো। আমাৰ ইয়াতে মানে ভেলাঘৰ খাইছিলো। ভেলাঘৰ খাওঁতে তাৰপিছত অ ইয়াতে মানে আমাৰ কেইজন দাদা দাদাবোৰ মিলিকে আমি ঘৰৰ ফেমিলি মিলি বাঁহ কাটি আনিকে বাঁহ কাটি আনিকে ইয়াতে অ'! ভেলাঘৰ বনালোঁ। বনাইকে আৰু তাৰপিছত কলপাত কলপাত জমা কৰি আমি ৰাতি ভেলা ঘৰ খালোঁ। আৰু ৰাতিপুৱাই ৰাতিপুৱা উ গতিকে, বিহুৰ দিনা খনে গা পা ধুব লাগে বুলি কয় ন'।
অ'! অ'! তেতিয়াতো, ধুব নোৱাৰি বহুত ঠাণ্ডা
অ'! ঠাণ্ডা দি এই, তেতিয়া বেলেগ এক্সাট মেন থাকে নহয়। বেলেগ ফূৰ্তি লাগি থাকে। গা পা ধুইকে তাৰপা এতিয়া বিলাকৰ জ্বলা, দুইকে এই এশ
ন'? মইতো নোৱাৰোঁ। মই ৰাতি খাওঁ ভেলা হয়। কিন্তু, ৰাতিপুৱা মই উঠো, কিন্তু গা নোধো। চাও অকল চাই আহি যাওঁ। বাকী কিবা কিবি নিয়ম থাকে। যে নোৱাৰোঁ ইমান ঠাণ্ডাত।
অ'! ঠাণ্ডা দিনত ভেলা ঘৰ হয় ন'। আহি আছে বিহুতো আমাৰ। অ'! বিহু বেছিকে ভাল লগা বিহুটো তোমাক ৰঙালী বিহু ন'?
হু! হু!
বেছিকে ভাল লগা বিহুটো তোমাৰ ৰঙালী বিহু। তুমি যে ক'লা, বেছিকে ভাল লগা বিহু ৰঙালী বিহু বুলি। শুনিছানে?
কি কৈছা?
বেছিকে ভাল লগা বিহুতোত তুমি ৰঙালী বিহু ক'লা নহয়। তোমাক বিহু ৰঙালী বিহু বুলি ক'লা। ৰঙালী বিহুত এনে ফাং যোনবোৰ হৈ থাকে। তুমি ক'লে ক'লে চাবলৈ যোৱা?
অ'! মই বেছি দূৰলৈ নাযাওঁ এনে তে নাৰেংগী চাৰেংগী এইখিনিতে চাওঁ।
হয় নেকি। ফ্ৰেমেলি লগত যোৱা নে ফ্ৰেণ্ডৰ লগত যোৱা বিহু চাবলৈ?
সৰুতেতো ফ্ৰেমেলি লগত- তে গৈছিলো। এতিয়া ডাঙৰ হোৱাৰ পিছত ফ্ৰেণ্ডৰ লগতে যাওঁ আৰু। ফ্ৰেমেলিৰ লগতো যাওঁ মাজে, মাজে। হম।
অহ বেছিকৈ কাৰ লগত ভাল লাগে তোমাৰ?
অঁ ফ্ৰেণ্ডৰ লগত ইনজয় কৰা যায় আৰু। মা হতেতো এনেকৈ ঘূৰিব- চুৰিব নিদিয়ে। ন। ফ্ৰেণ্ডৰ লগত ঘূৰিব পাৰো।
অঁ অঁ সেইটোয়ে, অঁ সেইটো হয়। আঁহ দিয়া ঠিক আছে।
অঁ আচ্ছা ঠিক আছে। অঁ অঁ হ'ব দিয়া।